হল উম কি
ভাত খালা নাই
খালো
লাগি গৈছে
স চিল চ আছে
ইমান চাউণ্ড দি চাই আছেনে
উম এনে কি চাই
আমাক খ'বলে ভে
উম অ
লেনে আহিলে
হয়
অঁ পঢ়িবব পাই আ লাইন ত আহিলে
বৰ্ত ক হব ক
হ'ব নালাগে
অ চাৰে ঘাৰ বকে পঢ়িবি দেই চাই
কেতিয়াবা
আতিয়া পৰা
এইটা কেইটা বাজিলে
উ দচটা চতি ন
সঁচাকে পঢিবা নেকি
উম
নালাগে দিয়া শুৱা ৰাতিপুৱা সোনকালে উঠিৱা
এই যদি
হেল্ল'
আহ, নাই
অ', ৰাতিপুৱা সোনকালে উঠিবা, এই ফোনটো অকণমান মই একো শুনা নাই, ইমান ডাঙৰকৈ চাউণ্ডেই শুনিছে
উম,
গাল কোৱা নাই ইমান ডাঙ
হেল্ল'
এইটো বৰ হৰামি
কোনো হেৰামি ও
অ', চন্দন
অ', মোক কৰি লে বা
ইয়াক কৈছ বুলি ভাবিছিলে
ক
হেৰি কি বুলি কৈ আজি স্কুলৰ ক্লাছ কৰিলেন নাই
কৰিলে
কেইটা কৰিলে
অকল এটাই ক, এদিনত এটাকে
আচ্ছা, স্কুল গৈ চাগে পুৰা জপিয়াই আহে
দশটা পোন্ধৰৰ পৰা, এঘাৰটা ত্ৰিশলৈকে
উম,
অকল এটা ক্লাছ কৰিছে
আজি, আজি দুঘণ্টা গল আজি মেমজনীয়ে মানে, পঢহোৱাই ভাল পাই। আজি একেবাৰে হেৰি বাৰটা বা কৰিছে
আচ্ছা, ঠিকে আছে আৰু অলপ ধৰিলেকে কৰিব লাগিছিলে
উম'
তিনি ঘণ্টামান কৰিব লাগে
গই ভাল লাগে কিবা এটা, লগৰখিনি ইমান দিনৰ মূৰত আজি লগৰ সোপাই কৈছে তই কেলৈ চুলি কাটি পেলালি তেনেকেই গালি পাৰিছে গোটে মখাই
গালি নহয়, দগৰি পিটিব লাগিছিল।
উম'
ধাম ধুম পিটন দিব লাগিছে তোক।
কি?
সেইটো কথাতে পিটিব নেকি
উম, পিটিব লাগে চুলিগাল কাটি পেলোৱা।
একো বেয়া কাম কৰা নাই।
উম' হয়
উম' মই চুলি ৰাখি বেয়া পাও।
আচ্ছা
কথা
মই বেছি
কি?
মই বেছি দিন ৰাখিব নোৱাৰোঁ কাটি কাটি পেলাও
হয়
উম'
ৰাখিবা ৰাখিবা চুলি কিদাল চুলি কিদাল দীঘল কৰিবা।
কেলৈনো দীঘল কৰিব লাগে কোনেনো চাব চুলি কেদাল?
মই চাম চুলি দীঘল কৰিবি।
অ' তুমি মানে মোৰ চুলি কেদাল
উম'
উম'
বাকী ভাত কিহেৰে খালা?
কিবা যদি আছিল অ দিম তাৰপিছত আহ মতৰ মাহৰ ঘুগুনী
অ'
সেইয়াই আচাৰ
আচ্ছা
বিহ জলকীয়া
অঁ'
আৰু বাঁহ গাজৰ ভাজি নাখালোঁ আজি তুমি নাই যে
এতিয়া আছে নে নাই আৰু ভাজি?
নাই
আছে
নাই
পাকঘৰলে যাচোন মই চাওঁ আছে নে নাই
নাই অ' এতিয়া খাব মোক খোৱাৰ পিছত কি কথা কৈ থাকা বাৰু
আঁছে এবাৰ
নাই থাকিলেও নকওঁ
সুদাই সুদাই খুৱাই দিম।
উম'
সুদাই সুদাই খুৱাই দিম।
নাখাওঁ।
এ
উম, উম।
সেইদিনা নেকি মোকামো ভাইছে গতিকে
উম।
বমপুৰা ঠিকে আছে।
উ
এক বাৰে গুডিকাল খাই থৈ দিলে।
উম।
এ, নাই।
মায়ে কি চিঞৰি আছে?
বকুৰ।
বকুত।
উম।
অ' বকুল নগৰী নে বকুল?
বকুল।
অ'।
চাবলৈ বৰ ধুনীয়া ময়ো ভাল পাওঁ।
আমি হেইবোৰ নাচাওঁ আমাৰ এইবোৰ
আলু আজি অতিথিভাগৰ বিয়া আছে অতিথিভাগৰ প্ৰেমিকাজনীৰ মে আৰু একবাৰে মানে কি কম আৰু কি অৱস্থা
টাৰ্কি আছে?
মানে অদিতি আৰু আদিবৰুৰ পৰা দুটা জি এফ বি এফ আছিলে।
এ,
তাৰপিছত অদিথি ভাগৰ আজি অদটিৰ ডাক্তৰ মানে অদিথি ভাগৰ আজি বিয়া আছে। মানে অদিদিহঁতৰ মানে যোনটো ল'ৰাক ভাল পায় সেইটো মানে বহুত ধনী ঘৰ।
উম।
মানে অদিতি মানে মাক বাপে ন এটা আছে বৰ ডাঙৰ হোৱা।
উম।
তাৰপিছত লৰাটো ঘৰ মানে মানুহজনৰ তাৰপিছত ছোৱালীজনী ঘৰ মানে পেহী এজনীয়ে মানুহৰ আগত সেইকাৰণে চাধনীয়ে বেলেকলে বিয়া হব গৈছে আজি বিয়া আজি মাৰ বিয়া আছে হ'ব নে জানে
অ', অ'। অ' এটা কথা শুনাচুন। অ' কথা এটা ভাবিছোঁ।
কি হেইটো?
মানে মোৰ লগৰটো যে ঢুকাই ঢুকাই যেছিল ঢুকাইছিলে যে
উম।
অ' তাতে তাইকে তোমাৰ বাইক এখন লৈছিলে। বাইক এখন লৈছিলে।
অ'।
বাইকখন লোৱা হ'ল তোমাৰ এবছৰ হ'ল বাৰু। দে তাৰ বাইক ই এম আই ৰে পছিলে তোমাৰ পঞ্চচ হাজাৰ ডাউন পেমেণ্ট দি তোমাৰ ধৰা এ, বিশছ হাজাৰ মান টকা ই এম আই দিলে চাগে দে। সত্তৰ হাজাৰ মান টকা তাৰে দেৰাক ঢুকালে। চাৰি মাহ মান থাকি সিয়হিও ঢুকালে।
উম।
বাইক খান তেনেকে আছে।
অ,
তাৰ সিহঁৰ বাপেকে একদম বেচা কথা কৈছে।
উম
মই লৈ আহো নেকি।
চাই লোৱা তুমি হে জানা
কিন্তু লগৰটো এক আছিলে যে অলপ বেয়াও লাগে ন।
হেইতোই
মা হটে কৈছিলে নালাগে বুলি মই কৈছো একো নহয় লগৰ ল'ৰাটো হে মৰিছে সিয়ে একো বাইকখনত লোৱা নাই নহয় হয় নাই।
জানো হয় বাৰু কথাটো।
বাইকখনো মানে একবাৰ এক্সিডেণ্ট কৰিলে বাৰু উম, এক্সিডেণ্ট মানে কওঁ বুলি কোৱা নাই এতিয়া ডাইৰেকে নি মেলি মানে ডাদেকে চলাব নাজানে পেলালিগে
অ'
এনেকে এক্সৰেণ্ট মানে স্কেচ স্কেচ কৰিছিলো, আৰু আগে একো নাই।
উম,
বাকী, এনেই তোমাৰ চ'ব ঠিকে আছে।
উম,
অ', দি মানে বেচে, বেচ মানে বেচা কথা মোক কৈছিলে সেইদিনাসন
অ',
অ', ভাবিছো কি এনে এয়া বতাৰ্তহ ববৌ আছে বৌ তাই স্কুল‌ এখনত থকা হয়
উম,
মই ভাবিছো, মাহে মাহে কিবা এটা দিম কিমান মান বেছি বেচা যে এই পঞ্চাছ হাজাৰ মানত দি দিব চাগে। মানত দি দিলেতটো তোমাৰ ধৰা মই মাহেকত, মাহেকত তিনি চাৰি হোজাৰ বেছি যিমান পাওঁ আৰু
উম,
যদি পাঁচ হাজাৰৰ, পৰা বা চৈধ্য হেজাৰৰ, পৰা সেই মি সমানমানকৈ মাহে মাহে দি এক মানে ধুনীয়াকেঢ়লৈ লও নেকি? এই মানে, মোৰফই এনে কোনোই ইফাল সিফাল যাবৰ কাৰণেহে লাগে মোক এনেয় মোবাইলটো কিৰনে এনে
উম,
কাইলৈ যাম নেকি, বৰ্তাহতৰ ঘৰলৈ
উম,
কাইলে নহ'লে এই কেদিন কোনোবা এটা দিনত যাম।
উ, মাহ হতে গৈছে।
মাই এনে
উম,
মায়ে যে লগ ল'ৰা ঢুকাইছে এতিয়া আকৌ তাৰ আশা চাকা এটা থাকি যাব পাই যে।
সেইটো কাৰনেটো
এই বাইক বাইকখনৰ ওপৰত কি আশা থাকিব, বাইকখনৰ ওপৰত একো আশাৰ না থাকে নহয়।
থাকিবও পাৰে।
এই অদকাৰি চিন্তা।
থাকিব পাৰে
নথাকে
অ', -
মৰিলে, মৰিলে, আৰু
থাকিবও পায়, থানিবও পাৰে
যানো
কি?